হেল্ল'
হেল্ল' হেল্ল' হেল্ল' হেল্ল' অহ।
হেল্ল'
হেল্ল' কি কৰি আছে? হেল্ল' অহ। হেল্ল' অ'।
হেল্ল'
অ'। কি কৰি আছে?
হেল্ল'
হেল্ল' অ কি কৰি আছে?
শুনিছেনে? হেল্ল'
হেল্ল'
শুনিছা?
হেল্ল'
হেল্ল'
মই শুনি আছোঁ। শুনিছানে?
হা?
শুনি আছোঁ।
অ অ।
অ কি কৰি আছা?
এনেই আছো বহি।
অ
অ চাহ খালোঁৱে।
আজি মই হেৰি এটা অঁ খালোঁ।
অ।
ভালকে শুনচানে?
অ'।
হেল্ল'
ভালকে শুনিছানে নাই বোলো?
শুনিছা
হেল্ল'
শুনি আছানে
অ কওক
হেল্ল' হেল্ল'
অ শুনিছেনে নাই
শুনিছানে নাই
আহ শুনিছো এতিয়া
কিয় মাত বোল দিয়া নাই আকৌ
কি কৰি আছে
এ বহি আছো। চাহ তাহ খালা নে নাই বোলো।
অ খালো
ঘৰৰ কাম কৰি হ'ল
ভাত বনাবলৈ ওলালে নেকি?
অ
হেল্ল'
শুনিছেনে?
মই শুনি আছো।
অহ
চাহ তাহ খালা?
অ লৰাটো কি কৰি আছে?
চাহ খালা নে?
অহ। অহ। অ কৈ থাকো মই শুনি আছো।
আহ চাহ বনাই আছো বোলো।
অ
আকৌ আলোচনা সি আহিছে চাহ বনাই দিম। ওচৰৰে আলহী আৰু
অ অ
দি চোৱা আজি মাছৰ ৰেচিপি এটা বনাব লাগিব। আচাৰ মাছৰ আছা বনাবলে মই ৰে
অ অ
মাছখিনি কাটিবা?
কি কৈছে?
কাটি পেলাই ৰ'দত দি থৈ দিবা।
অ'।
দি দি পেলায় তাৰপিছত হেৰি কৰিব, হালধি নিমখ সানিবা।
অঁ।
সানি পেলায়, হেৰি, অকণ সময় থৈ দিবা নিমখ হালধি সানি, সানি পেলাই ভাজি, তাৰপিছত গেছত, অকণ পা, হেৰি জুইত দি পেলাই, কম জুই দি পেলাই ভাজিবা, গেছত নহ'লে বা জুইত চৌকাত
অ'
চৌকাত ভাজি ভাজি পিছত হেৰি কৰিবা, মাছখিনি থৈ দিবা। থৈ দি লৈ পেলায় তাৰপিছত তাৰপিছত হেৰি কৰিবা, এই নৰসিংহ পাত
অঁ, অঁ
কীয়া, সেইখিনিও ভাজি ল'বা।
অঁ
আজি লৈ‌ পেলায় মছলা দিবা, সৰিয়হ
অ
নেমু অকণ ল'বা। নেমুৰ ৰস চেপি দিবলৈ
অ।
তাৰপ জলকীয়াখিনিও ভাজি থৈ দিবা। নহৰুখিনিও এক্সট্ৰাকে‌ ভাজি থবা।
অ'।
তাৰপিছত আকৌ, হেৰি কেনে? বাকীখিনি? গোটেইখিনি ভাজি কৰি, হেৰি কৰি থই দিবা। বাচন এটাতে। তাৰপিছত আকৌ এই- এয়া মছলাখিনি খুন্দি লোৱা নহয়, পাতাত পিচি ল'বা। আদা এই হালধী, অকণ সানি দিবা। তে এতিয়া আদা অকণো দিব পাৰা আৰু ভাজিৰ পেলাই। তো হেৰি মাছৰ আচাৰখিনিত। তেতিয়া আচাৰখিনি ভাল হয় আৰু। আদা গোটেই দি এও হয়। মিহিকে অকণ পিচি দিলেও হ'ব।
অ'।
টি দিলে ইটো ভাল লাগে আৰু।
অ'।
মছলাখিনি আকৌ মাছখিনি অকনমান ভাজি হোৱাৰ পিছত মছলাখিনি ৰেডি কৰি লৈ তাৰ পিছত হেৰি কৰিম। কেৰাহীত অকণ সময় ভাজিবা। ভাজাৰ পিছত এই মছলাখিনি গোটেইখিনি দি দিবা। তেল অকণ- বেছি তেল দিব নালাগে। অকণ ক- দিবা আৰু মাছখিনি ডুব যোৱাকৈ। আধা কেজিমান মাছত আধা লিটাৰ মিঠাতেল ল'বা।
উম।
ভাজি তাৰপিছত সেই চিমৰ- অ'- জুইটো কম দি পেলাই, ভাজি - ভাজি - ভাজি - ভাজি লাষ্ট তত হেৰি কৰিবা। চেনি অকণমান দিবা।
অ'।
চেনিকণ দি লৈ
চেনিকণ কিহৰ কাৰণে দিয়ে? মানে কা- চেনিকণ কিয় দে? কালাৰটো কাৰণে দিয়ে নেকি? চেনিকণ বোলো কিয় দিব লাগে?
চেনী, জ্বলা দিয়া হব যে।
অ।
জলকীয়া কৰি দিয়া হ'ব।
আহ।
পোৱণি নধৰিবলৈ, তেতিয়া মানে মিঠা অকণমান দিবলাগে আৰু।
অ। মিঠাকণ দিলে মানে অসুবিধা নকৰে অ।
বোৰ হেৰি ঘৰত খুন্দা জলকীয়া অকনমান দিবা।
আহ।
দি লৈ বোলে হেৰিটো, কালাৰ ৰংটো ভাল হ'ব আৰু তেতিয়া।
অঁ, ভাল হয় ন। অঁ।
একেবাৰেই শেষত হেৰি অকণমান চেপি দিবা। নেমু, দুচামুচ মান ৰস।
নেমু দিলেগে, অ নেমু দিলে ভিনেগাৰ দিব নালাগে নেকি?
অ বহুত দিনলৈকে ভাল হৈ থাকে আৰু নেমু দিলে।
অহ।
পিছত চিচা বৈয়াম এটাত ভৰাই পেলাই এই বনাই পেলাই লগতে খাব পাৰিবাই আৰু। গোটেই মছলা মেজিৰা, খুন্দি দিবা ঘৰতে, পাতাত পিচি দিবা। চব মাছ বনাব পাৰা। সৰু মাছ বেছি ছি ভালহে হয়।
অঁ। বনাই চা
মাছৰ আছা বনাই খাই ধুনীয়া লাগে। অ, বহুত দিনলৈ সাঁচি থৈ দিবওঁ পাৰে।
অঁ, মই বনাব লাগিব ৰব।
অঁ। সেৰিটো মই কৈ দিছোঁ নহয়, সেইমতেদি বনালেই হ'ল আৰু।
অঁ।
অকনমান ঠাণ্ডা হ'ব যেতিয়া,
অঁ।
তেতিয়া বোলে, যদি জ্বলা বেছি খোৱা তেতিয়া জলকীয়া গুড়ি আৰু অকণমান ছটিয়াই দিবা।
অঁ।
পকা জলকীয়া কেইটামানো ফালি দিব পাৰা।
অঁ অঁ।
যদি তেল কম হয়, বৈয়ামত ভৰোৱা পিছত। চিচাৰত বৈয়ামহে ল'বা আৰু।
অ' চিচাৰত থ'লে ভাল হয় আৰু ন?
ভাল হয়।
উম।
তাত তেতিয়া হেৰি কৰি দিলেই হ'ল আৰু। ভৰাই পেলাই তিনিদিনমান। ঐ বনাই আগতে গৰমে-গৰমে খাব পাৰি। থৈ দিলে ৰাতিপুৱা। এতিয়া বোলে আজি মই ভাতৰ লগত একো নাই।
অ'।
চাহ সেনেকৈ খাব, অকণমান লৈ পেলাই ভাতকেইটা ধুনীয়াকৈ খাব পাৰি আৰু।
অ'।
ক'ৰবাত ওলাই যাবলৈ। সময়ত দেৰি হৈছে বোলো, মাছৰ আচাৰকণে লৈয়ে ভাত। কেইটা খাই যাওঁ, তেনেকৈ খাব পাৰি। খাই গ'লেই হ'ল আৰু তেতিয়া। বেলেগ চিন্তা কৰি থাকিব নালাগে আৰু তেতিয়া। অ'। শাক-পাচলি বোলে নাই আজি
অ' অ', উম। মাংস-মাছৰ নামত বোলো আচাৰ খালেই হৈ যাব। অ' বনাব লাগিব ৰ'ব।
উম, আজি আকৌ বনাম বুলি ভাবিছো।
অ' কি মাছ দি বনাব? সৰু মাছ দি।
নহয় আজি, মই হেৰি মাছেদি বনাম, ভকুৱা মাছেদি।
অ'।
আনি পেলাই মই ৰেডি কৰি থৈ দিছো, আৰু বনাম আৰু। এতিয়া। লাহেকৈ, ৰাতিলৈ কি বনাব?
ৰাতিলৈ? এ ভোল আছে। কালি বজাৰৰ পৰা আনিছিলে, সেই ভোল বনাম।
অ' অ'। মই সেই মাছে বেছি মানুহ নহয় যে আমাৰ।
অ'।
মাছ কেইপিছমান থৈ দিম আৰু মাছ সৰহকৈ আনিছে, আচাৰ বনাবলৈ।
আহ,
থৈ পলৈ সেয়াকে বনাম আৰু আচাৰও হ'ব। মাছৰ টেঙাও বনাম,
অ' কি টেঙা বনাব?
এই নেমু টেঙা দি মাছৰ হেৰি খাব পাৰে নহয়।
অ' ভাল লাগে খাই ন নেমু টেঙা দি।
অ' ভাল লাগে খাই।
গৰমতে টঙা অ' বনাব লাগিব। গৰমত টেঙা।
আহ খাই ভালেই লাগে আহ। ভাল লাগে। খাই বনাই খাই চাবা।
হ'ব দিয়ক।
হ'ব
অ'হ'ব।